হেল্ল'
হয়, কোনে ক'লে?
অ' মই তোমাৰ লগৰে কলো অ'। আৰু
হেল্ল' হয়, হয় কোৱাচোন?
অ'মই তোমাৰ লগৰে কলো অ'। অ'তোমাৰ বোলে কিবা মই আজি টিভিত এটা খবৰ দেখা পালো যে তোমাৰ কিবা তুমি দুখ - চুখ পাইছা আৰু যোৱা দুই দিন আগতে আৰু চিকিৎসালয় তুমি ভৰ্তি আছা বোলে এতিয়া?
হয়, হয় মই চিকিৎসালয়ত দুদিনমানৰ আগতে ভৰ্তি আছিলোঁ
অ',
কিন্তু এতিয়া মানে মই ঘৰ আহি পালোঁ
যে কি হৈ
আৰু এতিয়া মোক মানে হস্পিটেলৰ এতিয়া মোক মানে চিকিৎসালয়ৰ পৰা ছুটি দিলে।
আচ্ছা হৈছে কি মানে তোমাৰ?
তুমি অ'বাতৰি কাকতত পঢ়া নাই নেকি মোৰ
নাই, নাই মই পঢ়িছো বাৰু কিন্তু মই এটা খবৰ ল'লো আৰু তোমাৰ মানে কেনেকে মানে চোৱা আৰু তুমি তাতে আৰু ভালকে নুবুজাই আৰু গম পাইছা নে নাই বস্তুটো?
যিহেতু মই মানে ভালকে আৰু যাই দুখ পাইছে তাক সুধিও সি মানে ভালকে ক'ব পাৰিব আৰু গম পাইছানে নাই?
উম, উম, হম।
তে সেইকাৰণে মই তোমাক কল কৰিলোঁ ফোন কৰলোঁ।
উম,
উম, তে বাৰু কোৱাচোন কি হ'ল?
হয় মই মানে এটা অ'এম এম এ প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰিছিলোঁ
আচ্ছা।
আৰু খুব কষ্ট কৰিছিলোঁ মই এই প্ৰতিযোগিতাটোৰ বাবে। মই সদায় সদায় প্ৰতিদিনে মই জিমত ব্যায়াম কৰিছিলোঁ মই প্ৰেক্টিছ কৰিছিলোঁ খাদ্যও ভালকে খাইছিলোঁ ৰাতিপুৱা পাঁচটাতে উঠি মই দৌৰিব গৈছিলোঁ
আচ্ছা অ' আচ্ছা আচ্ছা
হয় তুমি শুনা পাই আছা ন মই
অ' বঢ়িয়াকে পাই আছো -পাই আছো -পাই আছো তুমি কোৱা তুমি কোৱা
অঁ আৰু এনেকে মই প্ৰেক্টিচ কৰি কৰি মানে মোৰ মোৰ নিজৰ ওপৰত বহুত আত্মবিশ্বাস আহি গৈছিল
আচ্ছা
যে মই এই খেলখন জিকিম
আচ্ছা
ত' গ'লো মই আ খেলিব আৰু মোৰ মই যেতিয়া ৰিঙত নামিলোঁ তেতিয়া মোৰ বিপক্ষই যিটো খেলুৱৈ আছিলে যিজন খেলুৱৈ আছিলে
উম হুম
তেওঁ মানে বহুত শক্তিশালী আছিলে
আচ্ছা
আৰু মইতো নতুনকৈ এই খেলখন খেলিবলৈ শিকিছো
উম হুম
মোৰতো এই খেলখন খেলা একবছৰহে হৈছে ক'ব গ'লে
অ'
কিন্তু সেই মোৰ বিপক্ষ থকা খেলুৱৈজনে আজি প্ৰায় পাঁচ ছয় বছৰৰ পৰা খেলি আছে
আচ্ছা
ত' তেওঁ মোতকে বহুত শক্তিশালী আছিল তো খেলখন আৰম্ভ হ'ল মোৰ মই যিমান যি অ প্লেন কৰি গৈছিলোঁ
উম
হেল্ল' শুনা পাই আছা
অ' পাই আছো পাই আছো
মই যিমান যি পৰিকল্পনা কৰি গৈছিলোঁ যে মই এনেকৈ খেলখন খেলিম তেনেকৈ খেলখন খেলিম সেনেকৈ মই জিকি যাম সকলো খিনি মই মই গোটেই অৱতীৰ্ণ হ'লোঁ মোক মোৰ বিপক্ষ বিৰোধী খেলুৱৈজনে বহুত বেয়াকে কোবালে বহুত বেয়াকৈ মাৰিলে অ'ত ঘোচা মাৰিলে ত'ত ঘোচা মাৰিলে আৰু মোৰ ৰিঙতে মোৰ আহ মোৰ নাক চাক ফাটি তেজ ওলাবলৈ ধৰিলে। সেইকাৰণে খেল খন মই হাৰি গ'লো। হাৰি কেনে মই মেডিকেলত যাবলগীয়া হ'ল। মেডিকেলত মোক চিকিৎসক মেডিকেলত মোক ডক্তৰসকলে চিকিৎসা কৰিলে। অকনমান বেণ্ডেজ লগালে আৰু কিন্তু এইটো মানে খেলখনে এনেকুৱা। ইয়াতে তোমাৰ এনেকুৱা দুখ- চুখ পায়ে থাকে মানে গম পাইছা।
এ হ'লেও তোমাৰ লাইক অলপমান গা- পা চাই কিনে যাবা আৰু বহুত খেল আছে তুমি খেলিব পাৰা, এইটোয়ে তুমি লৈছা। তোমাৰ আৰু গা পাও বিষাই আছে এতিয়া চাগে বহুত
হয় হয় এতিয়া মানে ডক্টৰে মোক মানা কৰিছে এখন খেল খেলিবলৈ।
অ তুমি নেখেলিবা আৰু এইগিলা খেল তোমাৰ অলপ গা -পাতো চাবা লাগিব না কৰ'ৰবাত বোলে বেলেগতে তুমি ডুপ পাই গলা। কিবা তোমাৰ আৰু মৃ্ত্যু হৈ গল বোলে ক'বা নালাগে আৰু বহুত বস্তুতটো গম পাইছা ন নাই।
অ সেনেকুৱা বাৰু নহয় এই খেলখনত যিমানে যি নহওক। কাৰণ বহুতে এনেকুৱা খেল খেলিছে। মই বাৰু এম এম এ খেলোঁ। তোমাৰ আমাৰ অসমৰে জীয়ৰী লাভলীনাই তোমাৰ বক্সিং খেলে তাতেও মানুহে দুখ পায়। মেৰী কমেও বক্সিং খেলে তাতেও মানুহে দুখ পায়। এনেকুৱা যিবিলাক খেল আছে য'ত মাৰপিট কৰা হয় তাতে মানে ডুপ- চুপ পোৱাটো বহুত স্বাভাৱিক। এইটো কোনো ভয় খাবলগীয়া বিষয় নহয়তো, তুমি যেনেকে মোৰ কাৰণে চিন্তা কৰি আছা। আৰু কিছুমান মানুহৰ এইটোক লৈ এটা মানে কয় ন এইটো অসমীয়াত এটা ইংৰাজীত যে শব্দ এটা আছে। এটা আগ্ৰহ থাকে মানে এই খেলটোক লৈ। এই খেলটোৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো।
উম হুম।
আমাৰ কাৰণে আমি এতিয়া সাধাৰণ মানুহৰ দৰে জীৱন জ্ঞাপন কৰিছো ৰাতিপুৱা শুই উঠিছো। বিদ্যালয় গৈছোঁ, মহাবিদ্যালয় গৈছোঁ অথবা চাকৰিত গৈছোঁ চা কৰি পৰা আহিছোঁ আমি সেনেকুৱা জীৱন ভাল নাপাওঁ। আমাক এটা জীৱনত জীয়াই থাকিবলৈ এটা হেৰি লাগে মানে গম পাইছা ন
উম হুম হুম।
এটা এক্সাইটমেণ্ট এটা লাগে। ত' সেইকাৰণে মই এই খেলখনত নামিলো আৰু যিমান যি ডুপ পোৱাৰ পিছতো মই ইমান একো বেয়া নালাগে আৰু মই আকৌ কাইলৈ পৰহিলৈ ঠিক হোৱাৰ পিছত আকো আকৌ মই প্ৰেক্টিচ কৰিম, আকৌ মই জিমত গৈ কিনে ব্যায়াম কৰিম, আকৌ মই এই খেলখন খেলিম।
তে খেলিবা তে এবাৰ মানে অলপ ভালকে ট্ৰেইন হৈ যাবা যাতে তুমি দুপ নাপোৱা গম পাইছা নিজকে মানে ডিফেন্চ কৰিব পাৰা।
হয় হয় হয় হয়, মই অকনমান নিজৰ টেকনিক ওপৰতো কাম
অ টেকনিকৰ ওপৰতো অলপমান কাম কৰিবা। অ ভালকে ব্যায়াম কৰা এতিয়া, এতিয়া বৰ্তমান তুমি ৰেষ্ট লোৱা। যদি ভালকে ঠিক হৈ যোৱা তেতিয়া তুমি অলপ উ ব্যায়াম চ্যাম কৰি কিনে আৰু যাবা আৰু গম পাইছা।
হুম হুম।
উম।
মোৰ মানে এতিয়া আমাৰ এই খেলখনত কুস্তি শিকোৱা হয়।
আচ্ছা।
মোৰ কুস্তিটো মানে মোৰ আ কুস্তিটো বহুত দুৰ্বল। মোৰ মাটিত যুোঁজাৰ যিটো থাকে ন মানে যিটো মাটিট যুজাঁৰ আ পাৰদৰ্শিতা থাকে। যিটো স্কিল থাকে সেইটো মানে মোৰ বিৰাট কম, সেইকাৰণে মোৰ বিপক্ষ খেলুৱৈটোৱে যেতিয়া
হুম হু।
মোক মাটিট বগৰাই দিয়ে, তেতিয়া মই মানে নিজক তে নিজে বচাব নোৱাৰোঁ আৰু তেনে কেই মই বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈ যায়। ত সেইটোৰ বিষয়ে সেইটোৰ ওপৰত মই আৰু অলপ কাম কৰিব লাগিব।
অ সেইটো বিষয়ে তুমি ভালকে ব্যয়ায়াম কৰিব লাগিব গম পাইছা।
হয় হয়।
অ।
সেইটোত মই বহুত আ অনুশীলন কৰিব লাগিব।
অ অনুশীলন কৰিব লাগিব।
উম, বাকী এই খেলখন খেলাচোন বিৰাট ফূৰ্তি লাগে গম পাইছানে।
না ফুৰ্তিটো লাগে বাৰু, মোৰ মানে মই এটা ভাল আৰু চিম্পল লাইফটো জীয়াই থাকিব বিচাৰিছো গম পাইছা।
তুমি ইমান সাধাৰণ জীৱন জীয়াই কি কৰিবা, জীৱনটো বহুত খন্তেকীয়া। আজি আছো কাইলৈ নাই, সকলো এ
কাইলে নাই কিন্তু চবৰ নিজ নিজৰ নিজৰ ভাৱ এটা থাকে, চবৰ নিজৰ নিজৰ এটা প্লেন থাকে। এতিয়া তোমাৰ যিহেতু তুমি কৰি আছা সেইটো তুমি ভাল পাই আছা।
হুম হু।
ছবৰতো মন বেলেগ বেলেগ থাকে গম পাইছা নে নাই?
হয় হয়।
এতিয়া মোৰ আৰু যি মনটো মোৰ ভাল লাগে সেই মই কৰো।
অঁ।
গম পাইছানাই এতিয়া তুমি কলা মই সেই কৰিব নোৱাৰো মানে গম পাইছা নে নাই। এতিয়া যিহেতু মোক তাতে মনটো বনাব লাগিব, সেইটো মই নোৱাৰিম।
হুম। কিন্তু এই খেল খন খেলিলে তোমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল।
সেইটো বৰ ভাব ভাবিছো কিন্তু মই এনে যদি মই ডেইলি ৰাতিপুৱা উঠো দউৰো অলপমান ব্যায়াম কৰো, সেইটো দিও মোৰ মানে ভাল এটা হৈ যাব আৰু গা পা মানে ধুনীয়াকে এটা ফিজিক এটা আহি যাব গম পাইছা।
অ তুমি মানে কোনোপধ্যয় এই খেলখন নেখেলা কেতিয়াও।
নাই নাই নাই মই নোৱাৰো এইটো খেলতটো খেলিব নোৱাৰো ঠিক আছে, বাকী তুমি যদি খেলি আছা ভালে আছে খেলা কিন্তু অলপমান চাই চাতি খেলিবা গম পাইছা।
হুম হুম।
উ'ম।
আৰু মোৰ মানে অ যিটো মোৰ থাকে ন অ এইটো ইংৰাজীত যে কয় কৌচ বুলি কয় নেকি।
কৌছ কৌছ।
মানে আমি অসমীয়াত মানে প্ৰশিক্ষক বুলি কওঁ তেওঁক তেওঁ মোক মানে ভাল সেই বস্তুবোৰ মানে নিশিকায় মোক মানে সিমান ভালকে মানে গাইড নকৰে।
অ' তুমি সেইটো বদলেই লোৱা।
সেইটোৱে মোক মানে ভাল মানে পথ প্ৰদৰ্শক মানে তেওঁ নহয় মোৰ। কাৰণে মই যিমান তেওঁৰ লগত আহ এই খেলখন শিকি কেনে গম পালোঁ। ত' মই নিজৰ প্ৰশিক্ষকজনক মানে সলনি কৰিব লাগিব।
অ সেইটোয়ে তুমি সেইটো কৰি লোৱা গম পাইছা। নহলে আৰু পিছত আৰু বেছিকে পিঠ পিতন খাই যাবা তেনেহলে আৰু আৰু তোমাৰ মেডিকেলত ভৰ্তি হ'ব লাগিব।
উ তুমি মোক তুমি মোৰ ওপৰত ঠাট্টাা কৰি আছা নেকি
নাই নাই নাই সেই কৰা নাই ৰ'বা মই তোমাক চিন্তা কৰিছো ঠিক আছে। সেইকাৰণে তোমাক আৰু কৈ আছো।
উম ন এক একো নাই এতিয়া এইটো এইটো খেলটোৱে এনেকুৱা কিন্তু মোৰ ডাক্তৰ সকলৰ মানে ছাপৰ্টটোতো আছে ন।
হুম হুম হুম
মই যিমানে যি দুখ নাপাওঁ কিয় মই যিমানে যি দুপ চুপ নাপাওঁ কিয় ডাক ডকক্তৰসকল সদায় আছে মোৰ সমৰ্থত। মোৰ সমৰ্থন কৰিবলৈ মোক সহায় কৰিবলৈ আৰু মোৰ মই যদি মোৰ প্ৰশিক্ষকজন যদি সলনি কৰি লওঁ। তেওঁ মোক ভালদৰে খেলখন শিকাব। তাতে মই ডোপ চুপ কমকে পাওঁ যাতে মই বেছিকে মাৰ নাখাওঁ। আৰু শিকিবলৈ বহুত বাকী আছে এতিয়া মই আৰম্ভ কৰিছোহে। হয় হয় এতিয়াতটো মোৰ এবছৰ হৈছেহে আৰু দুই তিনি বছৰ পিছত মই বহুত ভাল খেলুৱৈ বনি যাম।
অ বা ভাল বনি যাবা ভাল বনি যাবা।
সেইটোৱে সেইটোকে ভগৱানক মই প্ৰাৰ্থনা কৰো আৰু কৃপা কৰক যাতে প্ৰভুৱে।
উম দিয়া বাৰু ভালকে থাকিবা গম পাইছা।
অঁ অঁ ঠিক আছে দিয়া ধন্যবাদ দেই মোক খবৰ খাতি ল'বলৈ।
অঁঁ ঠিক আছে ঠিক আছে।
উম দিয়া ঠিক আছে।